হেল্লো অ শুনি পাই আছো।
ক'ত আছা বৰ্তমান?
বৰ্তমান ঘৰতে আছোঁ।
অঁ অঁ।
কৰবা অ ময়ো আছোঁ এইয়া ৰুমতে আছোঁ।
ফুৰিবা যোৱা নাই?
ফুৰিব যোৱা বৰ্তমান বাৰিষা বতৰ যিহেতুকে টাইমে পোৱা নাযায়।
অ হয়, হয়। বৰষূণ পৰি আছে নেকি?
বৰষুণ অলপ অলপকে।
অহ।
ইফালেতো পৰা নাই চাগে?
ইফালে নাই বৰ্তমান নাই, হল ইঅ বতৰটো অলপ ঠাণ্ডা কৰিছে আৰু এতিয়া।
ৰ'দ দি আছে নেকি?
ৰ'দতটো নাই মানে এতিয়া মানে এ ক্লাউডি হৈ আছে বৰ্তমান।
উ।
বৰ্তমান মানে বেলেগ জেগাত ফুৰিব যোৱা নাই?
তেনেকুৱা নিচিনা ফুৰিব যোৱা হোৱাই নাই দে কতো।
অ, আগত ক'তবা গৈছিল নিকি?
আগত ক'তব মানে যোৱা হোৱাই নাই দে, প্লানিং কৰা যোৱা নাই। অলপ আগতে প্লেনিং কৰিছিল লগৰ বিলাকে যাবই বান নাখান।
হয়, হয়, মই মেঘালয় গৈ আহিলোঁ যোৱা মাহত।
হু
মেঘালয় বোল ট্ৰেক জানা না?
অ শুনা পাইছো।
অ বোলট্ৰেকত গৈছিলোঁ। ট্ৰেকিং কৰিব লাগে আৰু তাতে মানে ফৰ্টি ফাইভ মিনিটছ মান।
অঁ।
ট্ৰেকিং কৰি পিনি যাবা লাগে মানে অলপ কষ্ট হয় আহোতে। কিন্তু তাতে লোকেশচনত মানে গৈ পালে ভাল লাগে আৰু মনতটো মানে। ধুনীয়া হয় জাগাটো।
অ।
বাৰু বহুত মানুহ যায় মানে বহুত বেলেগ বেলেগ ষ্টেটৰ পৰা আহে।
ভাল লাগে।
উম, অকলে গৈছিল নে, লগৰ লগত?
লগৰ লগত গৈছিলোঁ মই।
অ'।
এ লগৰ, লগত। এনেকাই ভাল লাগে আৰু। ত' ফটো চটো উঠিবা আৰু বহুত মানে ভিৰ হয়, আজিকালি আৰু ছচিয়েল মিডিয়াত মানে ভাইৰাল চলি আছে। এইটো বুলষ্ট্ৰেকটো। আৰু বহুত ঠাই আছে, মেঘালয়ত মানে ভাল, ভাল ঠাই এনেকাই। বহুত ভাল মানে, আৰু নেচাৰো ভাল।
নৰ্থ ইষ্ট এৰিয়াত গোটেই নেচাৰেই আৰু
অ', নেচাৰ ভাল লাগে মানে, আৰু মেইণ্টেনেন্স বিলাকো ভাল। চাফ চিকুণ মানে ভালকে ৰাখে।
উম, উম।
সেনেকা আৰু জাগাবিলাক ভাল চাবলে
আৰু ক'ৰবাত নতুন প্লেনিং বনাইছে নেকি?
নতুন প্লেনিংটো বৰ্তমানলৈকে নাই এনেকা মানে যাম পিছত যাম। ক'ত কি হয়, মানে, অলপ জাগা চাবাতো লাগব' মানে জাগা চাব লাগে, অলপ চালে মানে ধৰিলে অলপ নলেজো পায়, আৰু এক্সপিৰিয়েঞ্চ বিলাক
উম, হুম
এক্সপেৰিয়েঞ্চ পায় আৰু।
এক্সপেৰিঞ্চটো জৰুৰী আ
অ', মানে বেলেগ জাগাৰ মানুহকেইটা মানে কেনেকা জীৱন যাপন কৰি আছে আৰু। কেনেকা তেওঁলোকৰ কালচাৰ। বা খোৱা লোৱা এইবিলাক মানে গম পাই যায় আৰু।
অ', অ',
মানে ভাল লাগে। আৰু কিবা এটা শিকিবলে মানে পাৰে সেনেকা আৰু।
উম,
আৰু কেতিয়াবা আমাৰ মনতো মানে কিবা হয় না মানে ষ্ট্ৰেচ হৈ যায় মন বিলাক অলপ বেয়া লাগে কেতিয়াবা। আমাৰ জীৱনত যিহেতু কেতিয়াবা এ আমি যি ভাবো এইবিলাক মানে পুৰণ নহবলে মানে আমি কেতিয়াবা মনটো বেয়া লাগে। এইবিলাক টাইমত মানে আমি ক'তবাত ফুৰিলে বা বেলেগ জাগাত নহয় আমাৰ ইয়াত জাগাটো মানে ক'তবা পাৰ্গত, বা ক'তবা সেনেকায়ে মানে। ভাল জেগাত গ'লে মানে আমি ভাল লাগে আৰু মনটো। আমাৰ ষ্ট্ৰেচ বিলাক অ', নাইকািয় হৈ যায় মানে, এনেকা
বাকী মেঘালয় বুলি ক'ব লাগিলে ত' তাতে চাব লগীয়া জেগা বহুতেই আছে।
অ, আছে বহুত মানে, লাইট লুম মাছে খালে নস্ত, হয় ন। ৱেষ্ট খাচী হিল, আৰু এনেকাই বহুত আছে। ছে, মানে শ্বিলং আৰু শ্বিলং টাউন মানে, এইটো ভাল।
মেইনলি কি মানুহ বেছি আছে তাতে?
মেইনলী খাচিয়া। খাচিয়া আছে, চাইড লৈ চাইচ, ইফালে ৱেষ্ট খাচ তিলটো, মানে খাচিয়াই হয় খাচী। আৰু এইফালে গাৰৌও আছে, মানে মিক্স আৰু সেনেকাই।
বড়ো মানুহ আছে নে, তাত?
বড়ো অ, বড়োও আছে, মেঘালয়তো। কিন্তু এইখিনিত এইখিনিত নাই চাগে, মেইন মানে গদা, দৰ বা গাঁও হিচাপে নাই চাগে, ক'ত বা এনেকাই থাকিব। বস্তি হিচাপে, এইফালে দিব বৰ্ডাৰ, বৰ্ডাৰত, মানে। মেঘালয়া আছাম, বৰ্দাৰ এনেকা, বড়োত। তো, আৰু চবতে আছে।
কম পৰিমাণ, তেওঁ।
কিন্তু নিজৰ, জেগা মানে বা নিজৰ। আমাৰ জাতিৰ মানুহবিলাক লগ পালে, আমি ভাল লাগে আৰু।
হয়, হয়।
যিয়ে নহওঁক মানে, আমাৰ যিহেতু মানুহবিলাক লগ পালে বা ক'তবা এনেকুৱা, মানে দেখা পালে ভাল লাগে।
উম,
আৰু আমাৰ যিহেতু, আমাৰ এই অসমৰ। লগত মানে, আমি তুলনা কৰিব পাৰোঁ আৰু। তেনেকা মানে আমাৰ ইয়াতো বেলেগ না, যেনিবা থাকা লোৱা, খোৱা, লোৱা, বিলাক।
উম, বেলেগ বেলেগ হয়।
বেলেগ হয়, অ, আৰু তেওঁলোকে কেনেকুৱা মানে, জীৱন-যাপন কৰি আছে এইবিলাক। শিকিবলৈ, পাৰোঁ মানে। এইবিলাকে মানে এক্সপেৰিয়েন্ঞ্চ আৰু জীৱনত এইবিলাক লাগে। এইবিলাক লাগে। এইবিলাক থাকিলেহে মানে, বেলেগকো মানে আনক মানে কেতিয়াবা ক'ব পাৰিব।
উম,
অ, আৰু যিহেতু পিছত, আমিও যিহেতু সেনেকাই ঘৰখনা চলাব লাগিব। এইবিলাকত মানে, এইবিলাক এক্সপেৰিয়েঞ্চ লাগে মানে।
মানে ঘুৰিলে বহু খিনি জ্ঞান পোৱা যায় আৰু।
অ, জ্ঞান পোৱা যায়। আৰু প্ৰেক্টিকেলি মানে, প্ৰেক্টিকেল মানে বস্তুবিলাক হৈ যায়। মানে আমি, যিটো এতিয়াতো পঢ়ি আছো যেনিবা, কিছুমান বস্তুবিলাক কিছুমান জাগাৰ নাম। আমি কিতাপত পাওঁ মানে।
উম।
তাৰপিছত আমি এই কিতাপৰ থকা নামবিলাক জেগাবিলাকত আমি গৈ পালে, মানে ভাল লাগে আৰু বেছি।
মানে যেতিয়া কি টাইমত পাইছিলোঁ, আজি এতিয়া আহি পাইছোঁ যে তেনেকুৱা নিচিনা।
যেনেকা যেনিবা আমাৰ যিটো আমাৰ এই ডিমাপুৰৰ বিষয় আমি কৰোঁ, ডিমাপুৰত মানে আমাৰ ৰজা আছিল। জাগা, ঠাই মানে চালে গৈ পালে মানে আমি ভাল লাগে।
হয়, হয়।
আৰু এনেকাই বহুত মানে ঠাইবিলাক মানে ফুৰিব লাগে আৰু। এই ষ্টুডেণ্ট টাইমত মানে কেতিয়াবা কিবা হৈ যায়, কিন্তু উম।
মানে অসমৰ জেগাবিলাক গোটই ঘূৰিলে নেকি?
নাই, এনেকাতো মানে অসমত এনেকা নাই, মানে মই মেঘালয় আৰু এইফালে অৰুণাচল ভূটান।
অ'।
তাকে আৰু। বেলেগ জেগাতো, হা'!
ওদালগুৰি পৰাদি ওচৰ হয়, নেকি ভূটান?
অ', আমাৰ ওদালগুৰি আৰু ভূটানটো লাগা- লাগি মানে, সীমা বৰ্ডাৰ। অৰুণাচল মানে, অৰুণাচল আৰু ইফালে আমাৰ আচাম আৰু ভূটান, মানে এই তিনটাটো ত্ৰিংগল মানে কিবা হয়, আমাৰ ভৈৰৱকুণ্ড বুলি আছে না, ভৈৰৱকুণ্ড।
ওদালগুৰি ডিষ্টিকতে পৰে নেকি ভৈৰৱকুণ্ড?
অ', আমাৰ ওদালগুৰিতে এইটো মেইন জেগা।
অ'।
উম, এইটো ত্ৰিংগল হয়, মানে ইফালে ভূটান ওচৰতে। এইফালে আমাৰ ওদালগুৰি মানে আছাম। আৰু চাৰিওফালে অৰুণাচল মানে।
ঠিকে আছে দে।
অ', বৰ্দাৰো আৰু। ভাল লাগে তাত এ, কেতিয়াবা আহিলেই হ'ল মানে। সময় হ'লে অ', অ'।
কিন্তু মানুহবিলাক বোলে আধাৰ কাৰ্ড কিবা লৈ যাব পাহৰি গৈছে।
অ', আধাৰ কাৰ্ড লাগে অ'ৰজিনেল।
অ', কোনেও যাবা নোৱাৰিল।
অ'ৰজিনেল আধাৰ কাৰ্ড লাগিব।
মানে জনা নাছিলে আৰু সেইটোৱে কথা।
হয়, মানে এইটো বেলেগ ষ্টেট। বা বেলেগ দেশত মানে সোমোৱা হয়, না।
উম।
মানে এটা প্ৰুফটো লাগিব।
অকল আধাৰ কাৰ্ডেনে বেলেগ আই ডি প্ৰুফ বিলাকো লাগে?
বেলেগ নালাগে আধাৰ কাৰ্ড ল'লে মানে হৈ যায়। অৰিজিনেল এটা আধাৰ কাৰ্ড থাকিলেই হ'ল আৰু।
কিবা পাছ ল'ব লাগে নেকি আৰু তাৰ পৰা?
পাচ মানে এইটোৱে হৈ যায় মানে, আধাৰ কাৰ্ডটো নাই নাই আধাৰ কাৰ্ডটো মানে দি থ'লে হ'ল মানে তাতে।
মানে কালেক্ট কৰি নেকি তাহাতে সেইটো, কালেক্ট কৰি সেইটো ৰাখি থৈ দিয়ে তাতে।
অ' ৰাখি থ'ব তোমাক কিবা এটা নাম্বাৰ বা কিবা এটা কাৰ্ড দিব মানে এইটো আহোতে মানে ৰিটাৰ্ণ কৰিলে হ'ল আৰু। তাৰপিছত তোমাৰ কিবাটো দি দিব, আৰ্ডাৰটো অ' ৰিটাৰ্ণ কৰিব।
ঠিকে আছে।
কিন্তু, তাতে ডাইৰেক্ট মানে কিবাত ভিতৰত মানে সোমালে অলপ কিবা কিবি কৰিব লাগে নেকি? এনে কিবা প্ৰচেছ, প্ৰচেছ থাকিব আৰু হা
কোনখিনিলৈকে যাব দে মানে সীমান্তৰিনিলকে যাব দে নেকি?
অ' আমাৰ এই ওচৰতো মানে ইমান ভিতৰত যাবা নোৱাৰিব। মানে যদি ৰাতি থকাকে যায়।
অ'।
মানে দুই দিন তিন দিন থাকে সেইটোতো মানে পাৰ্মিট কিবা এটা ল'বা লাগব। কিন্তু এদিনৰ কাৰণে মানে ক'তবা যেনিবা পিকনিকৰ কাৰণে গ'ল ভৰি খুণ্ডত তাৰপিছত মানে সোমাই আহিব যেনিবা লাগা লাগি না গেটটো।
উম।
তাৰপিছত মানে এইটো দিলেই হ'ল আধাৰ কাৰ্ডটো।
মানে কিছুমান যি বাইক ৰাইডাৰ কিবা কিবি যায় সেইবিলাক মানে কিবা কৰিব লাগে নেকি আগতে?
এইবিলাক একো নালাগে মানে, যদি এদিনতে আহে।
পাচ নহয় কিছুমানতো মানে ঠাই চাবৰ কাৰণে যায় ন' পাচ ল'ব লাগে কিজানি?
পাচ নালাগে। মানে গাড়ীটো অকে থাকিলে হ'ল তাৰপিছত ড্ৰাইভিং থাকিব লাগিব আৰু ফালে তোমাৰ কিবাটো অ' এইটো আধাৰ কাৰ্ডটো লাগিব। এইটোৱে বাচ।
ঠিকে আছে।
অৱশ্যে আমাৰ টাইমো হৈ গ'ল আমি ৰাখিম না?
অ'কে অ'কে